হেল্ল'! হেল্ল'!
হেল্ল', অ, শু শুনা-শুনা পাইচো।
অ, পাইছো-পাইছো-পাইছো।
অ, কি খবৰ, কি কৰিছা?
এই আছোঁ এই পূজা-চূজা কৰিয়েই মাত্ৰ হেৰি ৰেষ্ট লৈ আছো অলপমান।
উম, হু-হু, এই বান্ধৰ উৎপাত ইমান। বেছি।
অঁ, বান্ধৰ আমাৰ ইয়াত খব কমিছে। এতিয়া হেল্ল',
একদম বহুত-বহুত বান
অঁ, শুনিছো-শুনিছো-শুনিছো।
পিছা নে? এই বান্দৰ আহিছে গোটেই বান্দৰ জাক পাতি আহিছে একদম উৎপাত। বান্দৰ আহিছে জাক পাতি।
অঁ, আমাৰ ইয়াত এতিয়া গৰমৰ কাৰণে বান্দৰ কমিছে অলপ। হেল্ল'-হেল্ল',
তাকে শুনিছো শুনি,
হেল্ল' অঁ, শুনিছোঁ-শুনিছোঁ অঁ, কওক? অঁ, কওক কওক কওক?
তেওঁৰ খেতিছে একদম গোটেই বান্দৰে খাই যায়। আধা।
অ, কি খেতি কৰিছা? কি খেতি কৰি
তোমালোকে খেতি-খেতি মানে কি ভাত সিয়া
অঁ, ময়ো লগাইছো ভাত কেৰেলা আৰু লাও মোৰ লাও বগাই-বগাই ছাল পালে। কিন্তু আগবিলাক বান্দৰে আহি মনে-মনে খাই থৈ যায়। এতিয়া ফুলিব ধৰিছে। দুই এটা কলি হ'ব আৰু ভাতকে লাও নাই বগাইহে আছে ছালৰ ওপৰলৈকে গৈছে। তোমাৰ লাগিলে নেকি?
অঁ, কেৰেলা, তিতা কেৰেলা আৰু যে সৰু সৰু কণ বিলাহী। জি আজিকালি বজাৰ পৰা খোৱাতো অলপ দিগদাৰিয়ে নহয় বৰ- কৰি সেইবিলাক বনাই। মাংস বিলাক বনাই। অকনমান অঁ, ঠাই আছে সেইখিনিতে অলপ খেতি আৰম্ভ কৰিছো। শেতল নহয় তোমাৰ ভাত কেৰেলা তিতা কেৰেলা, নেচেৰা তাৰপিছত অহ, টিপ আৰু তোমাৰ সেয়া আৰু শাক অলপমান এই পদিনা, ধনিয়া
মোৰো আছে ধনিয়া, পদিনা আকৌ ধনীয়া গুটি চি ছটিয়াইছো ৰবা এতিয়া হেল্ল', হেল্ল',
পিছত আছোঁ শুনি আছোঁ।
অ, মইয়ো শুনি আছো কোৱা? উম।
সেইবোৰ কৰিলো কৰি পেলাই কি কৰিম আৰু কৰাহে হয় কৰি তাৰপিছত আৰু বান্দৰে গোটেইবোৰ লাগে আৰু আমি ঘৰৰ মানুহে খাবই নাপাওঁ। ৰঙালাও হয় ৰঙালাওৰ ফুল বিলাক হয় ফুল বিলাক
উম,
অলপকীয়া এই ভোট জলকীয়া ৰুইছিলোঁ।
অ',
পুলি হৈ তাকে।
মই নাই অ',
এইকে ঘৰৰ খাদ্য খাই পেলাই এটাই হওক তাৰমানে
অ', অ',
আৰু বৰ খাদ্য খিনি
অ', বহুত
অলপ সৰুকে হ'লেও অলপ নিজৰে মনটো ভাল লাগে।
অ, যিমান আঞ্জা নব -নবনোৱা কিয় ঘৰৰ এখন খালে সেই টো একদম
ভাল খাব লাগে এখন ঘৰৰ আঞ্জা।
তাকে, আৰু অ, কোৱা যেতিয়া হয় শস্যটো বা পাচলিটো সেই দুখ লাগে মানে আনন্দ লাগে আৰু।
উম, নাখালেও খৰাই বৰাই যেতিয়া ছিঙি আনিবা তে এতিয়া বহুত ভাল লাগে হম, চাওঁ ৰ ভগৱানে কি কৰে মই ভাতকেইৰোলা উঠিছে আৰু লাও এডাল লাও উঠিছে।
অ, লাওঁ, ভাতকেৰেলা
হেল্ল',
সেইবোৰ ভাত কেৰেলা নাখাই চাগে তিতাকে কেৰেলা নাখা
অ, মই তিতা কেৰেলা লগোৱাই নাই।
এ নাপায়
অ, আমাৰ ওপৰত কল চল পুতিছো মই চব একেবাৰে ভালদৰে
আনকি ফুল গছৰ পাতবোৰো ছিঙি -ছিঙি থৈ যায়। এই আচল তহঁতে কি য'ত জীৱ- জন্তু বিলাকে
অ', অ',
তলতে কি হয় আহ, মানে থাকিবলৈ জা গা নাপাই লৈ যায় খাবলে বস্তু নাপায় পৰ্যাপ্ত পৰিমাণে। গতিকে আৰু এটিয়াহে ক'ত খাবলে পাই সত্যৰ সন্ধানত।
অ', অ' ঘৰে-ঘৰে ।
আৰু অত্যাচাৰ কৰে।
মই কিন্তু বান্দৰ আহিলে কলো দিওঁ আৰু মানে চাউল তাউল দিওঁ এওঁ মোক গালি পাৰে বুধ দিওঁ তুমি এইবিলাক দি- দি মাতি -মাতি আনা বোলে সে এইবিলাক গালি পাৰি থাকে তথাপিও মই এওঁ নেদেখাকে মনে- মনে দিওঁ। হেল্ল', হেল্ল',
অ', অ', শুনি আছো।
উম।
অ' বান্দৰক খোৱা ভাল বোলে, সেইকাৰণে বান্দৰক খোৱাবা কিবা কিবি। দিলে ভালেই কল দিব লাগে বুট দিব লাগে।
আনাৰসৰ এইবাৰ হেৰি এটা আনিছো মোৰ এটা আনিছো সেইটো ৰুই দিছো। হয় বুলি কৈছে দোকানীজনে কৈছে তে আনাৰস তেনেকে
ঠিক আছে লগোৱা। তোমাৰ অবশ্যে মাটি আছে যে মোৰ ইমান খিনি জাগা নাই, সেইকাৰণে মই ইমানবোৰ লগাব নোৱাৰোঁ। অকনমান ঠিক আছে আমিও
আজি মাটি পাবলৈ টান। অ' তাকে হ'লে ভগাই পতাই খাব লাগি
হম হব দিয়া আমাকো
ৰুলে দাইল বনালো এটা শাকে দুপাত মান চিঙি কিনি আনি দিওঁ এতিয়া বজাৰ পৰা কিনি অনা শাক পাত শাক পাচলিটো এনি টাইম ভালে নাথাকে সদায় দে বহু দিনলৈ এতিয়া পুতুককে কিবা বনাব লাগা
উম, উম-উম। মোৰ মাহঁতৰ পৰা আৰু মোৰ বাইদেউ থাকা গাঁৱত তাৰ তাৰ পৰা দি পঠিয়াই। একদম একেবাৰে ঘৰৰ বস্তু দি পঠিয়াই ইমান ভাল লাগে খাই। দাদায়ে লৈ আহে। এই মানে সেই কি কয় ডাঠা আ কঠালৰ গুটি খাইছো কঁঠালৰ গুটি খাইছো, খাইছো খাইছো কঁঠাল গুটি কঁঠালৰ পিঠা খালো, উম কঠাল খালো লো কঁঠালৰ পিঠা খালো।
পিঠাটো অ'
উম, কঠালটো মানে প্ৰথমতে চেকি লব লাগে চেকি লৈ তাত মানে, মানে অকণমান চে যদি মিঠা কণ থাকে চেনিও দিব পাৰা। দিয়ে। নিমখ-চিমখ জোখৰ কৰি দি ফুল এতাৰ লগত অকনমান তুমি যদি ভাল পোৱা আটা, তুমি যদি বেয়া পোৱা ময়দা। আটা বেয়া পালে ময়দা দিবা। দি পেলাই তেল একেৰাহি ভৰ্তি কৰি দিবা। দিয়া তাতে অকনমান অকনমান কে দিবি ফুলি- ফুলি উঠিব। ছয় সাতটা দিবা কেৰাহীটোত সেইগিটা ফুলি উঠি হলে। কিন্তু চিম একদম কম জুইত দিব লাগিব দেই দিলে। টো ধুনীয়া হয় আৰু। খাই কিন্তু চববে ভাল
তাকে বনাব লাগে আৰু এইটো।
অ' মাল পোৱাৰ নিচিনা। পানী দিব নালাগে কিন্তু দেই। যিখিনি কঁঠালৰ ৰস ওলাই সেইখিনিৰে তুমি মেৰি ময়দাখিনি মা যি দিব লাগে নিমখ হেৰি, সেইখিনি কৰি বলে হিচাবৰ দি পেলাই তেনেকে বনাবা।
কঁঠাল গুটিটো খাই ভাল লাগে মোৰ। ক কঁঠাল গুটি দাইলত তেনেকে আৰু কিছুমানে কঁঠাল গুটিটো সৰু সৰুকে কাট টি কাটি পেলে খাই। মই এবাৰ খাইছিলো তাত সাৰ দি পেলেই একো নিদিয়ে। অ' খাই পোৱা নাই ন। মইও খাই-খাই পোৱা নাই মানে আন
চবতে দিওঁ আঞ্জা বিলাকত ভাল লাগে খাই। তেতিয়া সোনকালে সিজেও।
অ',
চব্জি বনালেও দিওঁ থেতেলাই থেতেলাই।
দে অ' প্ৰটিন
ভেজাল নাই আৰু৷ কিনি আনো আমি কিনি আনি খাওঁ।
অ',
আজিকালি বজাৰত কঁঠালগুটি কিনিব পায়। উম কিনিব পাই ইয়াতে। ইয়াতে নাপায় কি চব কিনিব পাই। খালি পইচা লাগে। চব পাই
অ', সেইটোয়ে সেইটোয়ে।
আৰু
বাকী আছে ভালে তোমালোকৰ চব? হেল্ল'
এ ৰাতিপুৱাৰ পৰাই খোৱা লোৱা খোৱা লোৱা। এই চাহ খালো ৰাতিপুৱা ৰাতিপুৱাৰ চাহ খালো ৰাতিপুৱা। চাহ খাই উঠি আৰু এতিয়া লৰা। এতিয়া আহিব আৰু এতিয়া।
উম।
টিচনত অ' অ'। চামাৰ ভেকেশচনত নোযোৱা নেকি কতো গৰমৰ বন্ধত? চাহ খোৱা নাইহে পূজা কৰি উঠিলো। অ', খাম আৰু অকমান ৰেষ্ট লৈছো। পুঠি চুঠি পঢ়িলো নহয় ভাগৰ ধৰিছে। সদায় কৰো এইখিনি। অ', খাম ৰবা।
অ',
তোমাৰ ফোনটো আহিল আৰু সেইকাৰণে আৰু, কথা পাতি আছো গৰমো নহয়। উম
অ', গৰম আছে।
আৰু। এ আৰু কাম কৰা বাইটো আহিব হৈছে সেইকাৰণে আৰু। অলপ ৰেষ্ট লৈ আছো একেলগে খাম।
চাহ দিয়া চাহ তাহ খোৱা মই পি পিছত কথা পাতিম
হেল্লো'।